অ বোলো গাব কাৰণে চিলেকচন টেষ্টবোৰ পাতে ন এইবোৰ টেটকমিং ৰেকুইডমেন্ত পাতে তাৰপিছত তোমাৰ এই চি টেট তাতে প্ৰফেচাৰৰ কাৰণে তেনেকুৱা একো নাপাতে ন
উম উ অ অফিচা চাকৰি ইমানকে মানে নোলাইও ন
আৰু সেইটোৱে এদিন প্ৰণৱ চাই কৈছিল তই ক্লাছত স্কুলত মানে বহুত পোষ্ট ওলাই কিন্তু কলেজত পোষ্ট বহুত কম ওলে
উম একজাম, চেগজাম নহয় ডাইৰেক্ট তথাপিও বেছি চলে তই যে
তোমাৰ মানে অকল এ পি আই ৰ ওপৰত বেছিকে ডিপেণ্ড কৰে।
এ উম
সেইটো কাৰণে আৰু মানে মানুহৰ লিংক থাকিলে পতককে পাই যায়।
অ' সেইটো হয় বাৰু আজিকালি মানুহ কিবা লিংক থাকিলেই হ'ল চব চাকৰি পাই যায়।
অ কিন্তু প্ৰফেচাৰত যিহেতু মানে অ প্ৰফেচাৰত যে তোমাৰ মানে লিংক থাকিলে যে পায়েই এতিয়া মই আমাৰ যে কৈছিলো যে মেম আমাৰ ইউভাৰ্চিটি মেম জনি মেমে তোমাৰ পি এইচ ডি নকৰাকে পাইছে মেমে মেমৰ বাপেক মানে প্ৰফেচাৰ আছিলে গুৱাহাটী ইউনিভাৰ্চিটি হিন্দী। উম বাপেক ৰিটায়াৰ হ'ল। পস্তু খালি গ'ল, এটা লিংক আছে নে বা আকৌ অনুযায়ীক চিনি পায়েই, আকৌ মেম ইয়াতে পঢ়া যি ইউতে পঢ়া। সেই পস্তটো খালী হৈছে বুলি অলৰেডি গম পাইছে বাপেকে যেতিয়া নিজৰ। ত ইণ্টাৰভিউ দিওঁ যেন লগে লগে পায়ে গ'ল
সে
লগে লগে পাইছে চাকৰি মানে এ পি এও ভাল আছিল চব ভালৰ প মানে প্লাছ পইণ্ট।
আৰু আমাৰ।
আমাৰ বাদ দিয়া আমাৰ একো লিংক নাই।
আমাৰ বেকগ্ৰাউণ্ডতে নাই।
লিংক আমি হ'মগৈ বেলেগৰ।
অ ৰে, আমাৰ দেখোন তেনেকুৱা নাইয়েচোন।
মই সেইকাৰণে বি এডটো কৰিবলৈ খুব মন আছিলে মানে চৰকাৰী যদি চিত পাওঁ মানে তুমি তুমি তুমি এন- দিব পাৰছো তোমালোকতো মাৰ্কচোও কম লাগে চৰকাৰী তুমি চিট পাই যাবা। দিয়দাৰ।
মষ্টটিকানে
হম
এছ টি কাৰানে।
হয় অ তোমালোকৰ কম মাৰ্কচতে চৰকাৰী ঠিত পাই যাবা ভালকে যদি পঢ়ি দি দিয়া মানে পঢিম বুলি পঢ়ি যদি দিয়া। ডিব্ৰুগড় ইউনিভাৰ্চিটিত। পালে তোমাৰ লগতো আৰু ভাল হ'ব, সেইফালে ঘৰো সেইফালে তাত বোলে হোষ্টেলো পায়। খৰচ বহুত কম বোলে বি ত্ৰিশ হাজাৰতে হৈ যায়।
কত ডিব্ৰুগড় ইউনিভাৰ্চিটত।
ডিব্ৰুগড় ইণ্টাৰচিটি পা অ কি। অন্তেনচ্ছ টো অন্তেনচ্ছ। বহুত টাপ হ'ব কিন্তু হেৰি মানে এনে খৰচটো বহুত কম হয়। তাৰ পৰাৰা আমাৰ ইউনিভাৰ্চিট বজনী গৈছে এতিয়া এম এডৰ কাৰণে গৈছে তাইত। ইয়াত ডি ইউত বি এড কৰি গৈছে তাৰ পিছত বিশ হাজাৰ মানহে। খৰচ হৈছে দুইটা বছৰ মিলাই
দুইটা বছৰ মিলাই বিশ হেজাৰ।
অ অ বহুত কম বোলে তাত পইচা। জিউতকে বহুত কম পইচা। কিন্তু জিউত এম এডৰ এতিয়া পঞ্চাশ হাজাৰ নে কিমান এডমিশন।
উম।
যিত বেছি বিয়েডৰ তেনেহ'লে ত্ৰিছ মমান হ'ব চাগে।
আমাৰ কি হ'ব?
জানত ভালে পোৱা নাই।
ফালেও নহ কোনো ফালেও হোৱা নাই, কোনো ফালেও হোৱা নাই, বেলেগে চাকৰি পাই-পাই চাকৰি কৰিবই তেতিয়া, ন আমিও এনেকে বেলেগ ত সোমাবও পাৰো না কিবাও কৰিব জাষ্ট এটাই প্ৰফেচন আছে টিচাৰ।
অ ববী ম বোলো তামাম এনজয় কৰিছে চাকৰি পাই।
অ, ৰে আৰু গিয়েকৰো চাকৰি আছে বয় ফ্ৰেণ্ডৰ
অ হেৰি হয় এংকৰ হয়, বিয়া ধৰা মেলা হৈ গলতো। দুইটাৰ ধৰা মেলা হৈ গ'ল নহয়। সে মানে ঠিক হৈ গ'ল ফিক্স দুইখন ঘৰৰ পৰা উম
কেলেনো ইমান ভিডিঅ'-চিডিঅ' বনাই থাকে আকৌ দুইটাই
অ।
ফালে আমাৰ লাভ লাইফতটোও বহুত বেয়া কেৰিয়াৰ লাইফতটো ইমান বেয়া কিয় মানে। নি।
কিবা এটাটো কৰিব যামেই কিন্তু কোনটো কৰিব যাওঁ।
বহি থাকিব নোৱাৰি বহি এতিয়া মাষ্টাৰ্চ কৰি যদি আমি যদি এনে একো এটা নকৰাকে বহি থাকো। ন ঘৰৰ পৰা শান্তি নিদিব
বিয়া হব লাগিব।
বিয়া হবলৈও অপচন থাকিব না ল'ৰা থাকিব লাগিব অপচন হ বলে আজিকালি গোটেই বুকিঙ হৈ থাকে বোলে।
মই চাও কি কৰো, পি এইচ ডি কৰিব মই পি এইচ ডি কৰিব মন যায় এ নাপাতো নাপাতো। নহয় মই পিএছ ডি পি এইছ ডি আৰু বি এছ। কথা কৈ আছো মই লৰা এটা লগত থাকো এতিয়া জনাই। পি এছ ডি- সেইকাৰণে বি এ ডি কৰোঁ।
তুমি এটা কথাত নটিচ কৰিছানে আমি যে এইকেইদিন খুব পঢ়া কথা পাতি আছো। বেছি টেনচন সোমাই সোমাই গৈ আছে।
বেছি টেনচ সোমাইছে এইবিলাক কথা পাতিলেহে আকৌ গাত লাগে।
অ আমাৰ যে কথা পাতিলে যে এইবোৰ পঢ়া কথা নোলায়।
এই এইকেইদিনহে ওলাইছো আমাৰ।
অ আমি ইমান ভদ্ৰ হৈ গলো আমি ইমান ভদ্ৰ হৈ গৈছো।
ভালেই ভালে হে। মটিভেশ্যন পাইছো মটিভেশচনেল কথাবোৰ ওলাইছো এতিয়া।
অ পঢ়া কথা পাতিলে যে যি টেনচন টো মূৰত ধৰে। দিনডাল বেয়া হয় সেইটো। ভাবি থাকিলে যে। কি কৰিম? কি নকৰিম? কেনেকে কি হব? বেলেগে যে মই যে কালি নহয় মোৰ লগৰ এজনীও এইফালে গৈছিলো, মানে তাই মাতি আছিলে মোক, ল'ব আহিছিলে মানে তাই
আহ
ঘৰত গ'লো, সিহঁতৰ ঘৰৰ আইতাজনীয়ে মোক কি কৈছে জানা এতিয়া হেৰি বেলেগে চবেই চাকৰি পালে তহঁতৰ দুজনী কি হ'ব বোলে এতিয়া চাকৰি এটা কৰ বোলে এনেকে ক কথা শুনাইছে নহয়, তাৰপিছত ধৈৰ্য ধৰক বোলো আমি সিহঁতি মানে এ ওঠৰ হেজাৰ চাকৰি, ওঠৰ হেজাৰ টকীয়া মানে চাকৰিটো। চাকৰিহে লৈছে বোলো আমি বোলো এক লাখ টকীয়াে চাকৰি ল'ম। তাৰ কাৰণে অলপ বেছিকে পঢ়ি আছো, অ নহলে কি কম? মানে আমাৰ এইফালে মান এই যে চেন্ট্ৰেলৰ ডাকঘৰৰ চাকৰিবোৰ যে? জি ডি এছ চাকৰিবোৰ যে ওলাইছিলে যে। পাৰ্চেন্টেজ ৱাইজত যে লৈ যায় ডাক। ঘৰৰ চাকৰিবোৰৰ। সেইটোত মানে আমাৰ এইফালৰ ছোৱালী দুজনীয়ে পাইছে সিহঁত মানে ওঁঠৰ হাজাৰ। ফাৰ্ষ্ট চেলাৰী মানে সিহঁতৰ ওঠৰ হাজাৰ ওঁঠৰ হেজাৰ আৰু। যিয়ে নহওক চেন্ট্ৰেলৰ চাকৰি। পাইছে সিহঁতে মানে কৰিব, অ কৰিব গৈছে মানে তাৰপাছত, সেইটোতে মানে সিহঁতি মানে কৈছে আৰু- চবেই চাকৰি পাইছে আৰু মোৰ লগৰ জনীও পালি যে মানে পোৱা নাই মানে পাছ কৰি থৈছে আৰু। ত' তহঁতি কি কৰিবি? চাকৰি এটা ক কথা শুনাইছে আৰু মই কৈ থৈ আহিছো মই অলপ আমি অলপ বেছিকে পঢ়িছে আছো যে। সেইটো কাৰণে মানে অকল হেভি মানে সিহঁত দি ওঠৰ হাজাৰ লৈছে। আমি এক লাখ টকীয়া ল'ম বোলো চাকৰি। ও্চ্ছাদিটো মাৰি আহি মইহে জানিছো ইমান লাজ লাগিছে। ইমান বেয়া লাগিছে শুনি পিনে। নিদো, নিদো।
মই এইবিলাক নিদিওঁ আৰু নিদিওঁ। নিদিওঁ আৰু এম এ পঢ়ি কি এদিআৰি দিবলে যাম।
ফৰ্থ গেটতটো দিব নোপোৱাই ন?
ফৰ্ত গেটত দিবলে গ'ল আৰু থাৰ্ত গেটৰ
এইখিনি এনেই মাথা গৰম তা'তকে আমি কৌচৰ খিনি পঢ়ি আকৌ বেলেগ কিবা এটা পি এইছ দি, চি এইছ ডি কাৰণে পঢ়ি থকাটোৱে ভাল ন।
অঁ এনেই সময় আৰু- যিহে এ পি এছ চি লেভেলৰ কুৱেশচন কাটে এ দি আৰ ই বুলি কয়। অ গোট অসম হিষ্ট্ৰীয়ে প্ৰশ্ন পৰীক্ষা পাতিছে অসমত চাকৰি অসমৰ, কাটিছেগৈ গোটেই ৱৰ্ল্ড হিষ্টি। অসমৰ এটা নাই প্ৰশ্ন হিষ্ট্ৰীৰ।
আমি আমি ডিগ্ৰী পঢ়ি থকা সেতেনো বেলেগ কথা আছিলে যে ডিগ্ৰী পঢ়ি আছো আ এম এ চেম এ কৰিব একো হোৱা নাই, এ মানে কি কৰিম, কি নকৰিম, সেইটো নাই কাৰণে আমি এইটো চাকৰি কাৰণে লাগিছো। বাট আমি এতিয়া এম এ কৰি আছো। আমি আমি গম পাইছো যে আমি তাৰ আগতে কি কৰিব লাগিব তাৰ পাছত।
অঁ আৰু এ দি আৰি এই যোনখি, অ সেইটো অঁ সেইটোৱেই টো।
সেইখিনি জনাৰ পিছতো আমি যদি এতিয়া এডিয়াৰি দি পিনি এনেই মাথাটো নষ্ট কৰি থাকো, নাপাওঁ চাপাওঁ।
অ এনেই বেয়া ডিপ্ৰেচন লাগি যাব। এদিয়াৰি কোন খিনি এবাৰ পাছ কৰিছে জানা? যোনখিনি তোমাৰ এ পি এছি কোৰ্চ কচিং কৰা, যোনখিনি হাই লেবেলত পুৰা পঢ়ি আছে তোমাৰ, সেইখিনিয়ে পাছ কৰিছে। এ এনেই এইবোৰ পাছ কৰা নাই।
আমাকো এটা উস্তাদিয়ে কি কয় নপঢ়াকে এক্জাম দিলোগে আগবেল পাছবেল দিনা উম, অঁ হুম। নপঢ়াকে এক্জাম দিছো এ হেৰি এক্জাম আছে বুলি মানে মোৰ মানে হেৰিয়ে নাই। দি দিছোগে আৰু ঘৰৰ কথা মানি। ভি পিনে মানে ভাবি পিনে আৰু-
এইবোৰ এনেই। এইবিলাকে চব লুকুৱাই লুকুৱাই পঢ়ে। উম মানুহে একো নোপোৱা কৈ এচ ডি আইত ইমান চাকৰি পাব এইবাৰ ইমান টানে কি প্ৰথমবাৰ বুলি হ'লেও বেলেগ কথা। সানি কেইটি মাৰগেউ নাছিল।
নপঢ়াকে যে একো চাকৰি নাপাই আৰু মানে পঢ়িব লাগিবই তোমাৰ টোক্কা মাৰি- কোনেও নাহে ইমান খিনি মগজ ইমান খিনি হেৰি নহয় যে তুমি টোক্কা মাৰিব পাৰিবা।
ইমান টোককা মাৰিব লগীয়া টোক্কা মাৰিব লগীয়া একো নাথাকেই তা'ত।
আৰু একদম সৰু পৰা পঢ়ি থকা সেইবোৰ আহিছে বুলি কলেও মানে মানিছো আৰু সৰুৰ পৰা পঢ়ি আছে। ছিক্স ছেভেনৰ ক্লাছৰ পৰা আহিছে ফ'ৰ্থ গ্ৰেডৰ হাঁ বাট মানে- তেওঁতো মনত থাকিব লাগিব ন আজিকালি ইমান মনত নাথাকে একদম তাহানিৰ যুগৰ পৰাই মনত- নেথাকে। আছামিজ অঁ সি সি- এছামিছৰ অলপ মানে এটা এছামিছৰ মেজৰ এটা এছামিছত থাকিব পাৰে বাট বেলেগ চাবজেক্টখিনি মেথ-
অ সেইটোৱে। তেতিয়া আমাৰ, আমি এতিয়া ডিগ্ৰীত যিখিনি পঢ়ি আহিলোঁ, সেয়া আমাক নেক্সট গ্ৰেদত লাগিব সেইকেইটা আকো আমি ৰিভিজন কৰিব লাগিব ডিগ্ৰী পঢ়িলো বুলি যে নপঢ়াকে পৰীক্ষা দিব যাম তেনেকুৱা নহয় নহয়
সেইটোয়ে তো আমি ছেকেণ্ড চেমত পঢ়া খিনি-
অঁ সেইটোৱেই। আকৌ পঢ়িব লাগিব এতিয়া আমাক। সহজ কৰি দিছে মানে মাষ্টাৰ্চত চিলেবাচটো দি দিছে নেটৰ চিলেবাটো। যাতে আমি সহজ হয় কিন্তু- ইমান খিনি মনত নাথাকে গৈ আকৌ প্ৰথমৰ পৰা পঢ়িবই লগীয়া হয়।
পঢ়িবই লাগিবই ন।
উম।
অঁ বেলেগে চাকৰি কৰি আছে আমি কি কৰি আছো।
তোমাৰ হিন্দী সাহিত্যৰ ইতিহাস কেইখন আছে এখনেই নগেন্দ্ৰ খনিনে নে আৰু ললা?
সেইখনে হিন্দী ভাষা এখনহে লৈছো।
হিন্দী নেকি। অ এই শুক্ল খনততে বোলে থাকে। আমাক নেজানো চাই কি কৰিব কাৰণে নগেন্দ্ৰডাল কিনাই।
সচাকে মানে বস্তু নিষ্ঠখনত আছে আৰু বহুত খিনি।
কোন কাৰ ৰাইডাৰ কোন। অঁ কিন্তু মানে এখনত বেছি থাকে।
আচ্ছা, উম, মই সেইদিনাখন কিতাপখন চাইছো নহয়, কিমান দাম জানা? এহেজাৰ নে ত'ত এহেজাৰ অঁহ।
চেন্ড'ত থকা কিটাও চব হিন্দী সাহিত্য কুৱেশ্যন তাৰ পৰা ডাইৰেক ডাইৰেক কুৱেশ্যন দিয়ে তাৰ পৰা। নগেন্দ্ৰ খনত জাষ্ট কথাখিনি ভালকে বুজাই থৈছে কিন্তু তা'ত কুৱেশন নিদিয়ে, তুমি বুজি পাব কাৰণেহে নগেন্দ্ৰখন পঢ়িব পাৰিবা।
ন' ওৱান মাৰ্কছ ন' য'ত মানে চৰ্ট চৰ্ট থাকে তাৰ পৰাই দি যাব।
আৰু শুক্ল কথন বিলাক দি দিয়ে শুক্লয়ে এইটো কথন কাৰ আছিলে চব বেছিভাগ ব- এইটো এতিয়া শুক্ল এনেকে কি কৈছিলে, তেনেকুৱা কথাত দি দিয়ে
শুক্লত এহেজাৰ ভাই ত' মই কি কৰো সেইখন মই পঢ়িব নোৱাৰো দেই।
তাকতে যদি আমি সেই ডিগ্ৰীতে কিনি থলো হৈ শুক্ল খনকে একেলগে হৈ গলে কেন্দ্ৰখনতো কাম নহয়।
মাজে মাজে চাই থাকিম কিমান পইচা যদি- কম হয় মই লৈ দিম এখন মানে চবৰ তাতে আছে। অঁ
কিতাপৰ দামো অত হ'ল।
এই গোপালহঁতৰ আদিত্য হঁতৰ তাত আছে জানা। সিহঁতৰ তাতে কিনি থৈছে আমাৰ ছাৰে কি- কেন্দ্ৰ খন কিনালে জানো, মিজানুচাৰী অকল এখনেই কিনালে যে বস্তু নিশ্চয়খন। সেইখনে ভাল।
অবল না তিৱাৰী।
ত
এ, ৰিজাল্টটো চাই মানে সহজ, চৰ্ট কাট মাৰিবলৈ চাই, চব বস্তুতে চৰ্ট কাৰ্টত নহয় আমাক আচলতে ডিগ্ৰীটো তেনেকে চৰ্টতে শেষ কৰোৱাই থ'লে। ভালকে গাই।
আমি যে এতিয়া আমাক কুৱেশন এটা সুধিলে আমি গম নাপাওঁ, ভালকে ক'ব নোৱাৰো, কিন্তু বেলেগে নো-বেলেগ খিনি কলেজত-